অ', অ'।
কি কৰিছা?
মই তোমাৰ এনেই আছিল অলপমান বাহিৰতে মানে ওলাই গৰম পৰি আছো।
অ, অ, ইমান দিনৰ পিছত ফোন কৰিছা।
অ' আৰু বহুত দিনে হলে সময় নাপাওঁ যে তোমাৰ কাম চলি থাকে তোমাৰ ই
অ, অ কি কাম কৰি আছা?
তোমাৰ ইণ্ডাষ্ট্ৰি দুটামান খোলা আছে যে তোমাৰ জুচৰ ইণ্ডাষ্ট্ৰি তাৰপিছত তোমাৰ পেকেটিঙৰ ইণ্ডাষ্ট্ৰি সময় নাপাও এইবিলাক।
অ, অ।
দিনডালটো দিনতো তাতে যায় মই তোমাৰ চোৱা- চিতাবিলাক। কৰো মানে কোম্পানী মানে ইণ্ডাষ্ট্ৰি দুটা মোৰেই মানে আৰু তোমাৰ।
অ, অ, তোমাৰ তোমাৰ আণ্ডাৰতে মানে চব।
মোৰ মোৰ আন্ধাৰতে তাতে ধৰ তোমাৰ কৰ্মচাৰী ৰাখা আছে বিশ, পঁচিশ জন মানকে।
অ।
তাৰ পিছতে চোৱা চিতা কৰিব লাগে দিনতে যাব লাগে। তাৰ পিছত দেওবাৰ দিনতটো মোৰ মানে কাইলৈ অফ আছে আৰু তোমাৰ।
উম, উম।
চাই চিতি ধৰ তেতিয়া মানে সময় পাওঁ আৰু মানুহ লাগে মানে ইণ্ডাষ্ট্ৰিটোত। মানুহ মানে অলপ। কম হৈ আছে তুমি যদি কনটেক্ট কিছুমান মানুহৰ দিব পাৰা মই সোমোৱাই দিব পাৰিম আৰু তাতে।
উম, উম।
তোমাৰ চিনাকি আছে নেকি তেনেকা মানুহ।
আৰু তেনেকুৱা চিনাকি নাই বাৰু।
আচ্ছা, থাকিলে ক'বা মোক।
অ, অ, বাকী খোৱা বোৱা কৰিলা?
খোৱা-বোৱা নাই খোৱা বোৱা ভাত কেইটামান খালো দিনডাল গৰম কামত। পা একেবাৰে তোমাৰ ভাগৰ লাগি আছে পুৰা একেবাৰে।
অ' সেইকাৰণে মাতটো তোমাৰ ভাগৰ ভাগৰেই লাগি আছে।
ভাগৰ লাগি গৈছে নহয় কিবা এই দিনডাল তোমাৰ কষ্ট উঠি থাকিব লাগে দিনডালৰ লগাই থব লাগে লিডাৰ বিলাকক নহ'লে এলেও এলাহ কৰে যে সিহঁতে।
উম।
লগাই থাকোতে তোমাৰ দেৰি হৈ যায়গৈ আৰু মানে ৰাতি হৈ যায়। আহোহে সাতটা মানত ডিউটি পা।
উম।
তাৰপিছত দেৰি হোৱাৰ কাৰণে মানে প্ৰব্লেম হয় আৰু আহোতে।
উম, তাতে গৰমত ন।
গৰমৰ দিনডাল সোমাই থাকিব লাগে গৰমডাল।
এতিয়া ঘৰতে আছে নে?
ঘৰতে আছো অ' ঘৰতে, তুমি?
মই এই ঘৰতে যি গৰম বা ঘৰৰ বাহিৰত আছো।
আচ্ছা কিয় ভাত পানী খোৱা হ'ল নে নাই তহঁতৰ। ভাত ভাত পানী খোৱা হ'ল।
ভাত পানী খালো, তুমি খালা?
মই খালো কেইটামান অথনি ক'লো তোমাৰ খালো বুলি।
উম।
তাৰপিছত তোমাৰ পিছে হেৰি কি কৰি আছা এতিয়া পঢ়া- শুনা।
উম। পঢ়া-শুনা মই এতিয়া তোমাৰ বি এ কৰি আছো।
বি, এ আচ্ছা।
উম।
ভালে বি এ কৰি কি কৰিবা এতিয়া?
বি এ কৰি চাবা লাগবো বৰ্তমান একো কৰিম বুলি ভাবা নাই। যি কৰি লৈ যায় সেইটোৱে কৰি ন।
উম। কিবা কৰা নহ'লে এডি আৰ ই, চেডি আৰ ই এইবিলাক একজাম আহি আছে তোমাৰ। ডিফেন্সৰ সেইবিলাক দিব পাৰিলা হয়।
উম, তুমি দিছা নেকি?
বৰ্তমান দিয়া নাই এইবিলাক ছুটিয়ে নাপাও নহয় এইটো কামৰ পৰা।
উম।
সেইটো কাৰণে।
অহ, মানে ছুটি নাপোৱা ন, বেছি?
উম, চুটি ইমান নিদিয়ে নাপাওৱে লেবাৰ বিলাকক লগাই থৈ এইটো কাৰণে মানে।
উম।
তুমি মোক সেই মানুহ কেইটামান পালে ক'বা খবৰ খাতি দিবা।
অ'।
মই ইয়াতে তোমাক সোমোৱাই দিলো হয়। বাত তুমিও এখন ধৰি এটা ইণ্ডাষ্ট্ৰি চাব পাৰিলা হয় মেনেজাৰ হিচাপত তুমি যদি কৰিব বিচাৰি থাকা। এইটো কৰিবা নেকি তুমি? হেল্ল'।
মই এতিয়া তোমাৰ কৰিবলে মন নাই বাৰুতে।
আচ্ছা।
আচ্ছা মই তোমাৰ সেই মোৰ মানে মোৰো তোমাৰ কি হ'ল এ আৰ্ট স্কুল আছে অ, মই ছবি আঁকো মানে।
অ', আত
অহ, সেই পাৰ্ট টাইম এই জব নহয় আৰু মানে সেইটো ধৰ হাত- খৰচ এটা ওলাই থাকে আৰু তেনেকই।
উম।
গলে পইচা পাম কাইলে গলে পইচা নাপাওঁ, নগলে পইচা নাপাওঁ সেই তেনেকুৱা মানে কথাটো।
আচ্ছা এইফালে ৱাল পেইণ্টিং কৰা নাই এইটো কাৰণে।
অ', ৱাল পেইণ্টিং কৰো, কমিচন আৰ্ট কৰো।
আচ্ছা কিমানকে লোৱা এখন এনে আৰ্টত তুমি?
এ যিমান ডাঙৰ বস্তু হৈ থাকিব মানে সিমান ভাল হৈ গৈ থাকিব। ডাঙৰকে হ' লে পইচাটো ডাঙৰ এটা হয় সৰুকে ললে সৰু হয়।
উম, তুমিয়ে কৰা নে তোমালোকৰ লগত আৰু কেইজনমান মানুহ আহি কৰে মানে একেলগে?
যদি প্ৰজেক্টটো বেছি ডাঙৰ হয়
উম।
তেতিয়া মোৰ লগৰ কেটা বা আমাৰ টিচাৰ ষ্টাফটো
হম,
তেতিয়া -তেতিয়া সিহঁতক লৈ যাব লাগে -লাগে- লাগিব।
আচ্ছা-আচ্ছা তুমি মানে অকলে কৰিবলে অসুবিধা হয় ন'?
অ,, ডাঙৰ যদি প্ৰজেক্টটো সৰু হয় তেতিয়া পাৰি যদি বেছি
উম, এনে ঘৰত তুমি কি অকলে কৰা মানে হেৰি মানে ঘৰতে ছবি -তবি অকানে এক্সট্ৰাক?
অ, আকৌ -আকৌ সেইবিলাক এ এফৰ চাইজৰ পেপাৰত
সেইবিলাকৰ প্ৰাইচ বিলাক কিমান তোমাৰ এনে?
এইবিলাক আ সেইবিলাকৰ তোমাৰ সেয়াই ফৰ চাইজত তোমাৰ এহেজাৰ।
উম,
অ, চাইজটো ডাঙৰ হৈ যায় অকণমান বাঢ়ি যায়।
অ, তোমাৰ মানে আঁকিম-আঁকি এইবোৰ লৈ মানে ৱাল পেইণ্টিং দুখনমান আছিলে তোমাৰ
তেতিয়া কথাটো পাতিব লাগিছিলে তোমাৰ লগত মানে। অ, এনে ফেচ টু ফেচ পাতিলে ভাল হয় মোবাইলতকে।
উম,
তোমাৰ স্কুৱেৰ ফুট টো দেখাব পাৰিলেওতে ৱালত কিমানটো জেগাত তুমি আঁকিব পাৰিলা হয়।
উম-উম
তাতে তুমি ৰঙতো কি কালাৰ কৰিলে সেইটো ভাল হয় তুমি ধৰা চিলেক্ট কৰি দিলে ভাল আছিল মানে মই তোমাৰ লগ পাব পাৰিলো হয় এইকিদিনতে তুমি যদি ফ্ৰী থাকা।
মই ফ্ৰীয়ে আছো বাৰুতে।
অ, তুমি কাইলে মানে তেতিয়াহ'লে লগ পাব পাৰিম চাগে।?
অ, পাৰিবা -পাৰিবা কেতিয়া আহিবা কাইলে কেতিয়া মানত আহিবা?
এনে সন্ধিয়া মান গলো হয়তে তোমালোকৰ এইফালে ঘৰৰ ফালে মানে মোৰ কাম এটাও আছিলে সেইফালে
উম, কি কাম আছিল?
তেতিয়া মানে কথা পাতি এ মোৰ তোমাৰ লগৰ বন্ধু এজনো বেলেগ আছিলে সিহঁতৰ ঘৰতে ভাত খোৱা কে মাতিছিলে মানে ভন্টিহত।
উম,
বহুত দিন সিহঁৰ লগক লগ যোৱা নাই তোমাৰ নিচিনাক ইহঁতক প্ৰথম ফোনে কৰা নাই সিহঁকে কালি তুমি লগ পালোঁ মই সেইত হেৰিৰ পৰা ওলাই আহোঁতে কোম্পানীৰ পৰা।
উম,
তাৰছত ক'লে যে সেনেকে- এনেকে কথা মনতে নোপোৱা হ'ল বোলে নুহায়ে হ'ল আজিকা ক'লে আৰু যে ভাত এসাঁজ খোৱাকে আহিবা মই ক'লো হ'ব দিয়া দেওবাৰ যেতিয়া কাইলে মন থাকিব। ব যাব পাৰিম।
উম,
নানে সেইটো কাৰণে মানে যাম বুলি ভাবিছো আৰু তেতিয়া মানে সেইফালে-এইফালে কথাটো পাতি আহিব পাৰিম তোমাৰ লগত
উম-উম হব আহিম বাৰু একোনাই।
হ'ব বাৰুতে মই পাতিম বাৰু তে কথাটো কেনেকা হয় তোমাৰ। কি-কি লাগে পেইণ্টিঙৰ কাৰণে তোমাৰ পুটিন চুটিন লাগিব চাগে ন' ৱালত মাৰিবলে মোৰ মানে
উম, দুই ভাগ কত এটা লাগিব, দুই ভাগ কতএটা লাগিব।
আচ্ছা আৰু কিবা ৰং চং কিবা আনিব লাগে নেকি তোমাক?
অ, ৰং খিনি তোমালোকে দিয়া তেতিয়া সেই আৰু দামটো কমি যাব তাই তেতিয়া আমি যিমানো তাতকে আৰু কমি যাব সেই ৰংটো তোমালোকে নিজেই বুজাৰ হৈ পাই ত' বাঢ়ি যাব তোমাক মানে।
অ', অ', তেনেকা নিকি?
কথাটো তেনেকুৱা মানে।
উ, আহ একো নাই ৰংটো পিছে মিলাই লম কিবা মই। পইচা- চইচা দি তোমাক আনি দিম বাৰুতি তুমি কৰিবা কিমান লোৱা ক'বা মোক ৱাল পেইণ্টিংটো?
উম,
তাপ তোমালোকৰ সেইফালে পথাৰ এখনো আছে নেকি ন?
উম, আছে- আছে পথাৰখন আছে। পথাৰ ফালে আহিছা?
গৈছি অ, তোমাৰ সেই গছ পুলি ৰুবলে গৈছিলোঁ মাজতে এ এফালে তোমালোকৰ।
অ',
এনেকা -এনেকা গৰম দিনতে গৈছিলো ইটো বছৰৰ ইটো ইয়াৰচত। এইবাৰ যোৱা হোৱা নাই তাৰপিছত আমাৰ সেই কোম্পানীৰ ফালৰ পৰা আহি আছে গছ পুলি ৰুবলৈ।
অ',
তাকে ভাবিছোঁ মোৰ মানে ওপৰৰ বেলেগ মানে বেলেগ কোম্পানী আমি চাপ্লাই ডিও যে এইবিলাক মোৰ তাৰ পা মানে কৈছে মানে আপুনি ছাৰ এনেকা -এনেকা ৰুব লাগিছিলে গছ-পুলি দুটামান।
উম,
তাপিচে কৰে গৰম কেইদিনে দি আছে যে ছু একো নাই তাৰপিছতে তোমাৰ দেওবাৰ এটা চাই ইটো নেক্স দেওবাৰে মানে কালিলে টো নোৱাৰিম এনে পিচে এইবাৰ মানে লগাম বুলি ভাবিছিলোঁ এইফালে তোমালোকৰ পথাৰৰ ফালে গছ পুলি কেইটামান।
উম,
গোটেই পথাৰ খনতো সেউজীয়া হৈ থাকিল এতিয়া ধৰ তোমাৰ অক্সিজেনো পৰিমাণটোও বাঢ়িব। বৰষুণো হ'ব দিয়াচোন বৰষুণতো হোৱাই নাই কিমান দিন খেতি- খেতি খেতি বাতি কৰিবলৈ কিমান এটা যথেষ্ট প্ৰব্লেম হৈছে তোমাৰ মানুহখিনি ধৰ হাৰা শাস্তি হৈ গৈছে।
উম,
এ ভাবিছো ৰুম গৈ কেইটামান পুলি তুমি যদি ঘহা মানে অলপ লাগি ভাগি দিয়াৰ তোমাৰো সুবিধা মানে হেৰি আমাৰ ভাল হব তেওঁ
উম,
এই যদি লাগি ভাগি দিয়া তুমি আহিব পাৰিবা। নেক্সট দেওবাৰ ধৰ দচটামানত আমি যাম। তুমি ক'বা খবৰটো দিবা।
উম,
কি যাবা নেকি তুমি?
অ, যাম দাম বাকি? মই অকলে যাম নে তুমি মোৰ টিম বিলাকো অ, ক'ত আঁকিবা ৱালত থাকিবা নে ক'ত আঁকিবা?
অ, তুমি সেইটো তোমাৰ ধৰ তুমি অকলে আঁকিম বুলি ভাবিলে আঁকিব পাৰিবা। সুবিধা আছে যদি তোমাৰ লগৰ কোনোবা টিমটো লৈ আহা বুলি ভ'বা তেতিয়া ধৰ অলপ ডাঙৰকে আঁকিলোঁ হয়। তেতিয়া ভাল হ'লহতে।
অ, ৱাল নেকি?
আ, তোমাৰহে ৱালতে?
অ, ৱালতে?
উম, উ,
তাৰপিছত সেই তোমালোকৰ ঘৰৰ ভিতৰৰ ৱাল নে কি?
বেছি ভিতৰ নহয় মানে ভিতৰ মানে তোমাৰ হে ঘৰৰ ৰুমৰ ভিতৰত।
হয় ৰোমৰ ভিতৰত।
অ উ।
অ নে মাতিছা। তেনেহলে আমাল আমাৰ লগৰখিনি লৈ নগলেও হ'ল নহ।
অ নহলেও নগলেও বানে তুমি অকলে আঁকিম বুলি ভাবিলো ধৰ আঁকিব পাৰিবা হি।
উম উম উম সেতোৱে ল'বলে অকলেই আকিম দিয়ক। কালাৰ খিনি মই লৈ যাম নে আপুনি কিনি দিব?
মই আনি দিম তোমাক কি কি লাগে তুমি মোক কৈ দিবা খালী।
কি কি লাগে আপোনাক ভেলেগে কাগজ এখনত লিখি দিম।
হেল্ল'
অ শুনিছে নেক-
অ অ শুনি আছো।
মানে যোনকেইটা কালাৰ লাগে লিখি দিম হা আপুনি আনি দিলে হ'ল মোক।
ঠিক আছে ঠিক আছে মই তোমাক আনি দিম বাৰুতে কালাৰ কিমান লাগে ক'বা মোক। তুমি খালী ভালকে নিখুঁতকে আঁকিলেই হ'ল চিত্ৰখন ধুনীয়াকে।
তোমাৰ মাতটো ভালকে অহা নাই অকণমান ভাঙি ভাঙি আহিছে।
অ অ এতিয়া শুনিছে নে?
অ শুনিছো।
হয় মানে আগত যেনেকা অকা আছে
অ।
মই আপোনাক দেখাই দিম বাৰুতে
ঠিক আছে অ হ'ব বাৰু তে।
খোৱা বোৱা কৰিলে নাই?
খোৱা বোৱা খোৱা বোৱা হ'ল উঠনিতে হলে শুবহে যাওঁ আৰু ওলাইছো আও মই আ। উম প্ৰসংগ আৰু বুলি ভাবিছিলো আৰু তোমাক।
অ অ আপোনালোকৰ এই তাত কৰিলে আপুনি সেই থকা কোৱা সুবিধাটো হ'ব নে? হ'ব হ'ব। অহ মানে কি কয় আপোনৰ হে যোনটো ৱাল পেন্তিং কৰে ন সেইটো এদিনত নহ'বও পাৰে সেইকাৰণে ধৰ থকা খোৱা সুবিধাটো হ'লে হয় বুজিছে? সেই তেনে
কাম অসুবিধা আছে।